অ', শুনিছে?
শুনা পাইছোঁ, কোৱা।
অ', কি হৈছে জানা, আজি মই অফিচত দুটামান ভূতৰ কাহানী শুনি আহিছোঁ।
অ', হয় নেকি? অ', মজা, মজা কোৱা।
অ', কি জানানে? উম, কি আমাৰ মোৰ মানে হাজ বেণ্ডৰ আৰু অফিচৰ লগৰ এজন আছে হা, তেওঁ মানে ঘৰটো চেঞ্জ কৰিলে আৰু চেঞ্জ কৰি এটা নতুন ঘৰ ললে, ফ্লেট এটা ললে আৰু মানে ডাঙৰ, ডাঙৰ যে এপাৰ্টমেণ্ট থাকে, তিনি চাৰিটামান ব্লক থাকে যে এনেকুৱা এপাৰ্টমেণ্ট এটা অ ব্লকটো ললে‌ ব্লকটোত মানে তেওঁ যিটো ফ্ল'ৰত আছে সেইটো ফ্ল'ৰ খালী আৰু তাৰে তলৰ ফ্ল'ৰটো এ এ এঘৰ মানুহ আছে আৰু এঘৰ নাই হা এনেকুৱা আৰু খালী আৰু মানে তৰচত তেওঁৰ ৱাইফেও মানে চাকৰি কৰে মানুহজনী মানে চাকৰি কৰে। ত ল'ৰাটো আৰু অ আহ এখেত আৰু বন্ধুজন মোৰ হাজবেণ্ডৰ বন্ধুজন আৰু এ তাৰপিছত তে এ এদিন ৰাতিপুৱা কি হল ল'ৰাটোৰ মাক বাচ্ছা তোৰ মানে মাকে সোনকালে ৰাতিপুৱা অফিচত গুচি যায় তেওঁ কিবা হস্পিতেলত চাকৰি কৰে। আৰু এওঁ দহটামান বজাত বাচ্ছাটোক প্ৰেছত থবলৈ যায়। তেওঁ যোৱাৰ আগতে তেওঁ মানে গা চা ধুৱে আৰু বাথৰুমত সোমাইছে আৰু ল'ৰাটোক কৈছে তুমি ইয়াতে ড্ৰইং ৰুমতে খেলি থাকা মই হে কৰিম উম তোমাক উ গা ধুই উঠি পেলাই মই তোমাক প্ৰেছত থৈ আহিম আৰু। পিছতো যাব একেলগে এনেকুৱা আৰু।
তেওঁৰ ল'ৰাটো অকলে ঘৰত থাকে সেখিনি সময়ত। হেল্ল' শুনা পাইছানে? একো শুনা নোপোৱা হৈ গৈছোঁ হেল্ল'। একো শুনা পোৱা নাই।
হেল্ল'
শুনা পা শুনা নোপোৱা হৈ গৈছিলোঁ।
অ অ এতিয়া শুনিছা তো?
অঁ শুনিছোঁ এতিয়া।
তাৰপিছত কি হৈছিলে উম তেওঁ মানে বাচ্ছাটোৱে মানে কোনোবাৰ লগত কথা পাতি থকাতেও বাথৰুমৰ পৰা শুনা পাইছে আৰু দেই তোমাৰ। তাৰপিছতে বাচ্ছাটো শুনা পাইছেতোও ওলাই আহি পেলাই কৈছে আৰু তুমি কাৰ লগত কথা পাতিছিলা মই যে বাথ বাথৰুমত আছিলো, তেতিয়া কৈছে কি বোলে এই দাদা এজন আহিছিল সেনেকে কৈছে। দাদাজন আহা বুলি কওঁতে আৰু উম এও ভাবিছে গ্ৰীন এত চাগে বেলকানিৰে কোনোবা তলৰ মানুহক দেখা পাইছে ইমান আৰু মানে সি কৰা নাই আৰু মানে কথাটোত মানে।
মানে সেইখিনি সময়ত মাক আৰু বাচ্ছাটো দুটা থাকে অকলে সেইখিনি সময়খিনিত।
নহয় নহয় বাচ্ছাটোৰ দেউতাক থাকে ঘৰত সেইখিনি সময়ত অকল মাক ৰাতিপুৱা অফিচলৈ গুচি যায় দেউতাকে তাৰ অ তাৰ লগত বাথৰুমত সোমাই দেউ দুটাকে বাথৰুমত সোমাই বাচ্ছাতোক কৈছে ড্রইং ৰুমত অ ৰুম অলপ সময় হেনো ধৰা দহ পোন্ধৰ মিনিট সিদিনাখনৰ কথাটো সেনেকে গ'ল দেউতাকে ভাবিলে কোনোবা তলৰ মানুহৰ লগত কথা পাতিছে বেলকেনিৰ পৰা। ঠিক আছে তাৰে নেক্স দিনাখন আৰু বাচ্ছা যে এনেকে হাঁহি থাকে, তোমাৰ এ মানে দেউতাক বাথৰুমত গলে। পাছত ই ওলাই আহিবলে সময়ত তুমি কাৰ লগত কথা পাতি লাগছে এই দাদা আহিছিলে মাছ দিছে সেনেকে কৈছে। দাদা আহিছিল মাছ দিছে কোন এনেকে কৈছে। তাত এই বেলকনিৰে চালে কোনো মানুহক দেখা পাই নেকি। তাত আৰু এনেকে দেখা পোৱা নাই তথাপি
ল'ৰাটো কিমান মান ডাঙৰ?
এ চাৰি বছৰীয়া চাৰি বছৰীয়া আৰু তাৰপিছতে ল অঁ ল'ৰাটোৱে কৈছে। ই ভাবিলে সেই চাগে বেলকনিৰে চিকিউৰিটি গাৰ্ড চাৰ্ড বিলাকক দেখা পাই ন আৰু মানে। এ সেইটোৱে চাকে হ'ব আৰু সেনেকে ভাবি থাকিলে মানে ইমান গুৰুত্ব দিয়া নাই জানা কথাটোত মানে, তাত গ'ল আৰু গৈ পেলাইতো আহিলে আৰু তাৰে দুদিনমান পিছত কি হৈছে ৰাতি শুই আছে সিহঁত তিনটাই হা, হাজবেণ্ড ৱাইফ আৰু মানে বাচ্ছাটো শুই আছে। অঁ তাহাঁতৰ বোলে মেইন দৰ্জাখনত এনেকে ঢক ঢকাই যেন যেন দৰ্জাখন ভাঙি যাব মানে গম পাইছা নে, ভাঙি যাব আৰু মানে দৰ্জা।
তিনিয়োজনে শুনা পাইছে ঢক ঢকুৱাটো।
অঁ অঁ শুনা পাইছে, প্ৰথমতে ভাবিছিল কি বুলি এনেকে দূৰৰ কিবা শব্দ হব মানে সেনেকে বুলি ভাবি ভাবি যেতিয়া ওলাই আহিলে ড্ৰয়িং ৰুম পালে, এ ইমান জোৰে জোৰে ধুকিয়ালেতো মানে ভয় খাবই দিয়াচোন ন খাই পেলাই সুধিছে কোন তুমি সেনেকে সুধিছে তাৰ পিছতে সিফালৰ পৰা একো মাত নাই কিন্তু এনেকে দৰ্জাখনো খুলিও দিব নোৱাৰি পতক ত ভয় ন নালাগে জানো সি আৰু কাক
বৰ
অঁ অঁ কাক খুলি দিব আৰু। খোলা নাই কিন্তু সুধিছে আৰু, কোন কোন মুখেৰে একো মাত নাই। তাৰপিছত ইমান জোৰে ঢকিযাইছে যেন মানে সপোন বুলি ভাবিছিল ফাৰ্ষ্টততে কিন্তু সপোন নহয় দৰ্জাখনান মানে লোক কঁপি গৈছে গম পাইছে নে ভাঙা নাই আৰু দৰ্জাখন মানে এনেকে কঁপি গৈছে। তাৰপিছতটো আৰু উম অলপ পাছত দৰ্জা শব্দটো বন্ধ হৈ গ'ল, বন্ধ হৈ যোৱাৰ লাগিল ই চিকিউৰিটিক ফোন চোন কৰিলে আৰু মানে ফোন চোন কৰি পেলাই মাতি আনিলে। চিকৰিউটো আহি পেলাই কৈছে কোন নো? কোনোতো নাই ইয়াতে। আমিতো তলত চিকিউৰিটি চেকযাপ মানে চেকিঙতে আৰু ক'ত আছে কোনোতো নাই। তাৰ পাছত অ, চি চি টিভিত চালে চি চি টিভিটো কথা নাই কিন্তু দৰ্জা খন মানে এনেকে ক পে জানানে তুমি, মানে সেই হৈ যায়। তাৰপিছত মানুহ জনে ভাবিলে আৰু বোলে হেই কলে আৰু এই কোনোবা চাগে ওপৰৰ মানুহে ধৰক ওপৰত উঠি যাওঁতে বদমাচী পৰিছে আপোনালোকৰ লগত, সেনেকৈ ভাবিলে ফল তাৰে দুদিন পিছত আৰু সেই ছেম একেই ঘটনা গম পাইছ নে। চিকিউৰিটিক মাতি দি চিকিউৰিটিৰ মানে হে নাই। কাকো দেখা নাপায় আৰু চিকিউৰিটিয়ে মা, নে অঁ দেখা নাপায়। গ'ল আৰু তাৰ দুদিনমান পিছত বোলে গম পালে ইহঁতে যিটো ফ্লৰত আছিলে, তাৰে তলৰ ফ্ল'ৰটোতে ল'ৰা এটা হেৰি হৈছিলে এ কি চুইচাইড কৰি মৰিছিল। মৰু অ মৰুতে তাৰ মানে মালিক এজ মানে ৰেন্টত আছিল সেইটো
মোৰ একদম নোম শিহৰি গৈছে শুনি পেলাই জানানে একদম শিঞৰি গৈছে শুনি পেলাই অ
তাৰ পিছতে তাৰিছত তোমাৰ সেয়া উম এয়াি এ ৰেন আছিল ন যোনে ভাড়া দিছিলে ধৰা মানুহ ঘৰে এই য'ত চুইচাইদ কৰি লৰাটো মৰিলে সিহঁতৰ মালিকে চুপ চাপ গম পাই এপাৰ্টমেন্টৰ বেলেগ ব্লকৰ মানুহক নজনোৱাকে বডিটো পুলিচত দি পেলাই মানে সেই কৰাইছিলে আৰু মানে মানুহক ইমান নজনালে ক কথাতো মানে সিহঁতি
অ
বোৱাৰ কাৰণে চাগে সেই তাৰ পিছতো পূজা চজা একো কৰা ন নাই এপাৰ্টমেন্টটো বন্ধ হয় পৰি আছে ইহঁতৰ ঠিক তলৰ এপাৰ্টমেন্টটোৱে আছিলে তাৰপিছত ইমান ধুনীয়া ঘৰ এটা পতাকাতো গুৱাহাটীত আজিকালি এৰিবলৈও দিগ উ ধৰণ মানে অ অ তাৰ পিছত আৰু এওঁ কি কৰিলে পু়িলে আৰু কোনোবাক কথাতে ক'লে বোলে নহয় আপোনালোকে এটা ঘৰটোত ভালকে পূজা কৰি দিয়ক তেতিয়া মানে সেই হ'ব আৰু তত এ বোলে কোনোবা পৰহি চোৰোহিত মাতি পেলাই আৰু এনেকে ডাঙৰ কে কিবা পূজা চূজা কৰিলে আৰু তোমাৰ মানে পূজা চূজা কৰাৰ পিছতহে এতিয়া কিন্তু নাই আৰু সেই কোৱা নাই আৰু মানে সেই শব্দ চব্দ একো নাই এতিয়া ঠিকে আছে তাৰ মানে কি আ-আত্মাটো তোমাৰ মুক্ত হোৱা নাছিলে চাগে
মুক্ত হোৱা নাছিলে কিন্তু বেলেগে শুনিলে, মানে এইটো মিছা বুলিয়ে ভাবিব দিয়াচোন যাৰ লগত হয় সি তেওঁহে অনুভৱ কৰিব পাৰে, যে এনেকুৱাও হয়, হয়নে
পাৰে আজিৰ দিনত
এইটো একদম মানে, মোৰ নোম শিহৰি গৈছে একেবাৰে এনেকুৱাও ঘটনা হয়নে, বা এনেকুৱা ঘটনা হ'ব পাৰেনে
নহয় ময়ো যেতিয়া, মইও মানে এইবিলাকক ইমান বিশ্বাস নকৰো হা মানে এ কতনো আৰু কোট চোট হবা আজিলৈকে মোৰ নিজৰো অভিজ্ঞতা একো হোৱা নাই এইবিলাকৰ
নহয় জানা আমাৰ বিজ্ঞান যিমানখিনি উন্নতি হৈছে আ, তাৰে লগতে তোমাৰ ধনাত্মক শক্তিও আছে, যেনেকে ভগৱান আমি পূজা কৰোঁ ঋণাত্মক শক্তিও আছে তেনেকে
অ', কিন্তু এটা অস্তিত্ব মানে এটা শক্তি বুলি যে কয় যে সেই
অ আছে নথকা নহয় আছে আছে আছে আমি অনুভৱ কৰ কেতিয়াবা চাবাচোন, এনে আমি কেতিয়াবা গাটো এনে জিকাৰ খাই নায যায়নে নাযায়নে হয়নে কেতিয়াবা অ
কে-কেতিয়াবা চাবাচোন তুমি কিছুমান জেগাত একো মানে এক্সিডেণ্ট তোমাৰ হবলগীয়া ৰাস্তাই নহয়, কিছুমান ৰাস্তাত চাবাচোন মানে এ একৰা গাড়ী এখন ধুনীয়াকে মানে ধুনীয়াকে গৈ আছে কিন্তু একো জেগাতো ধৰা এনেকুৱা একো নে কিন্তু গাড়ীখন বোলে তলত পৰি যায় সেনেকুৱা আমি মই শুনিছো মানে ধৰা ক'ৰবাৰ পাহাৰ চাহাৰীয়া এৰিয়াত মানে তোমাৰ
হয় তেনেকুৱা আত্মাবিলাকে টানে আৰু সেইটো বস্তু
অ অ অ অ নাজানো আৰু কি হয় আৰু কিন্তু মানে এতিয়া ধৰা নিজে অভিজ্ঞ অভিজ্ঞতা পালে আমি বেছি ভালকে জানিম কথাটো হয় নে নহয়?
তুমি অভিজ্ঞতা ল'ব বিচাৰা। ভোতৰ অভিজ্ঞতা। নালাগে দিয়া সত মানে হয় দিয়া। তাকে চব ভালে থাকক মানে যি মানে ধৰা আত্মা বিলাক যে সেইবিলাক শান্তিত থাকক মানে মুক্তি পাওক আৰু চব।
আচলতে কি জানা সেই তেওঁকো মই বেয়া বুলি কোৱা নাই কিন্তু মুক্তি পোৱা নাছিলে চাগে সেইটো যে আমাৰ এ অ' আমাৰ যে এটা হিন্দু ধৰ্মত আছে ন যে এটা মানে আত্মাটোৰ মুক্তি বুলি কয় পূজা পাঠ সেনেকুৱা কিছুমান নকৰে জানো? অ' তাৰমানে কি কৰা নাছিলে। আচলতে বিচাৰে এটা মানে শুদ্ধ হৈ যাওঁক তেঁও আঁতৰি যাওঁক আৰু মানে। অ' সেইকাৰণে এইবিলাকৰ লগত আমাৰ যিটো মানে হিন্দু ধৰ্মৰ এইখিনি তোমাৰ মৃত্যু কৰ যিখিনি কাজ যে কৰিব লাগে। এইটোৰে তাৰমানে সেই আছে সংযোজন আছে।
আছে আছে।
উম নহলে তোমাৰ কিয় এইবিলাক মানে নিয়ম ওলালে হয় এইবিলাক।
ওলালেহেঁতেন চবৰে প্ৰত্যেকটো জাতিৰে নিয়ম বেলেগ বেলেগ আছেই ত কাৰোতো নোহোৱা নহয় কিন্তু আছেই কৰে।
কোনোবাই পোন্ধৰ কৰে কিন্তু মেইন উদ্দেশ্যটো চবৰে সেই একেই। হয়নে নহয় খ্ৰীষ্টিয়ান হওঁক মুছলিম হওঁক। হিন্দু হওক চবৰে সেইটো কি তোমাৰ। আত্মাটোৰ মুক্তি বিচাৰে চবে হয়নে নহয় কোৱা? অন্যতো একো কথা নাই আৰু মানে সেইটো।
মৰণ নাই, আমি মানুহ হিচাপে আজি জীয়াই আছোঁ। কালি সেই আত্মাটো বেলেগত থিতাপি ল'ব হয়নে, সেইটো সেনেকুৱা ধৰণৰ কথা। কথা আৰু সেই কৰ্ম কৰ্ম কৰি গ'লে হ'ল আৰু। ভাল কৰ্ম কৰিলে ভাল কিবা চাগৈ পুৰণাত পুৰণা পুৰণি জনমত বেলেগ
অ'
কৰিছিলে সেইকাৰণে তাৰে পাপৰ শাস্তি এইটো জনমত পাইছে।
অ' অ' আচলতে কি জানা চুইচাইড চুইচাইড চব মানুহে কৰিবওঁ নোৱাৰে।
নোৱাৰে, মানে মানসিকভাৱে কিমান অ
বাহ কৰিব পাৰে। আৰু মানে এই সাধাৰণ মানুহে কোৱাতোৱে বেছি মানুহে কৰিব নোৱাৰে। যোনজন মানুহে ন কয় একদম নিজৰ দুখখিনি মনৰ ভিত ৰত ৰাখি থয় তেনেকুৱা মানুহে, আমি যে কৈ থাকো এ মৰিম মৰিম আৰু
অ' ইচ্ছা নাই বুলি কেতিয়াবা কওঁ কোৱা যায় ন খঙতে কেতিয়াবা। অ' কিন্তু এনেইহে কোৱা যায় ওলাই যায়। মানে চোৱেলি ভিতৰৰ কথাখিনি বাহিৰত ওলাই যায়। কিছুমানে মনত ৰাখি ৰাখি ৰাখি থৈ থৈ ভিতৰে ভিতৰি কষ্ট খাই খাই এনেকৈ হেৰি হৈ যায়।
এতিয়া আৰু সেই হয়। কিছুমান শুনিবৈ এই জালুকবাৰীতো কিছুমানে কিছুমান কিতাপ চিতাপত যে মই আৰু বেছি ন পঢ়ো যানা এইবিলাকৰ ওপৰত।
মই মই নপঢ়ো মোৰ মানে এইবিলাক মানে আহি থাকে মনত ভাৱ ভাৱ আহি থাকে।
আহি থাকে। আৰু কিছুমান যে হৰৰ মুভি এনেকুৱা যে দেখাই, মোৰ ছোৱালীয়ে এইবোৰ চাই পেলাই খুব ভাল পায়।
অঁ মোৰ ল'ৰাই চাই। মানে এই অ আৰু কি হয় জানানে ইটো সৰু আছে যে মোৰ ল'ৰাটো পাচ ছয় বছৰ হৈছে এতিয়া, সি এইবিলাক মই সেয়া নিদিওঁ, ইউটিউব নিদিওঁ ইউটিউব কিড বা এইবিলাক মানে বাচ্ছাৰ ভিডিঅ' চাব দিওঁ কাৰ্টুন, কিন্তু তথাপিও তুমি ভুতৰ কিছুমান আহে যে, ৰাতি আধা ৰাতি উঠি উঠি কান্দি থাকে।
অ' কান্দি থাকে, আমাৰ আমাৰ মোৰ ছোৱালীওঁ, তোমাৰ নিজে নিজে কয়, তোমাৰ অ' মা চাম মই লগাই দিয়া টিভিটো, মোৰ মোৰ মানে ইমান সাহস নাই, অ' ভয় নকৰে ন নাজানো ন নাই চাই থকে কি বুজি পাই কিন্তু তোৰ কেতিয়াবা মানে মনত আহিও যাব পাৰে হয় নে নহয়। ৰা
অঁ ৰাতি আহে দিনত চাই নহয়, ৰাতি আধা ৰাতিলৈকে ভয়তে মানে চক খাই খাই উঠি বহুত কান্দে তাৰমানে বহুত কান্দে।
অ' মইয়ো ত ইমমান মই গ'ম পোৱাকে মই চাবলৈ নিদিওঁ, কিন্তু নজনাত কিছুমান আহে, আৰু মই টিভি চিভিত দি থাকিলেওঁ মই ইমান নাচাওঁ মানে মই ইমান এইটো বস্তুৰ প্ৰতি আগ্ৰহী নহয় মই। কিছুমানে কিন্তু বৰ ভাল
টো চাবাচোন কেতিয়াবা মানে নজনাকে যদি কেতিয়াবা চোৱাওঁ যায়, ৰাতি অলপমান ভাৱবিলাক আহে।
সেইটো বস্তু চ কুভ ভা'হি ভা'হি আহে, বাথৰুম যাবলৈও ভয় লাগে। হয়নে?
অ' কিন্তু কি জানা, এইটো কাহানীটো মোক হাজবেণ্ডৰ অফিচতে অফিচৰ পৰা তেওঁ নিজৰ মানে লগৰজনে কৈছে ন, কাষৰ যিজন মানে বেঞ্চ পাৰ্টনাৰ আৰু তেওঁৱে কৈছে। তোমা
বিশ্বাস কৰিবলৈ লৈছো আৰু মানে কিছুমান ঘটনা হ'ব পাৰে আৰু সিহঁতে বোলে এ চি চি টিভিত ইমান চেক কৰিলে আৰু চিকিউৰিটি গাৰ্ড কেইটাই কৈছে কোনো অহা নাই দাদা আমিতো তলতে থাকো ন গেট খন তলতে থাকি কিবৱন এপাৰ্টমেণ্টত উঠা
অ অ সেইটো সঁচাই হ'ব সঁচা হয় এইটো
অ আৰু আৰু যে নোহোৱা পূজা পাতাল কৰাৰ পিছত কিয় নোহোৱা হৈ গ'ল
কিয় নোহোৱা হল কিবা এটা ঋণাত্মক শক্ত কি আছিলে?
আছিলে হয়তো তেওঁ এতিয়া ধৰা যাৰ যোন মৰিছিলে তেওঁতো নিজৰ ঘৰত চাগে তেওঁৰ কিবা কিবি কৰিছে কিন্তু ত এই ঘৰটোতে তেওঁ তোৰ জীৱনটো শেষ হৈ গ'ল ন এই ঘৰটোত আৰু মালিকে ইমান মানে জনোৱা নাই একচুৱেলি এপাৰ্টমেন্টৰ মানুহক এইবোৰ মানে মনে মনে কৰাই এইবুলো জনালে তোমাৰ বেছি হৈ যায় ন মানে কথাবোৰ মানে সেইকাৰণে জনোৱা নাছিলে আৰু কাকো।
ভাল মানে অলপমান শান্তি পালেহেঁতেন মুক্তি পালেহেঁতেন মানে
অ', অ', অ ', অ'। সেইকাৰণে আজিকালি ঘৰ চৰবোৰ লওঁতে অলপমান মানে ভাবি সুধিব লাগে, আগৰ মানুহ কোন আছিলে, কি নাছিলে এনেকুৱা মানে ভয়ো লাগে। নহ'লে আৰু তোমাৰ কেনেকুৱা হৈ যায়, কথাবোৰ মানে।
অ', তাকেইতো।
আৰু মানে কি ভাৰা দিবলৈতো মালিকবিলাকে মানে তোমাৰ ভালকে দেখুৱাবলৈ চেষ্টা কৰিব ন' ঘৰটো মানে।
অ', দেখুৱাব অ', সেইটোৱে। আৰু নিজৰ ঘৰ এটা বেয়া কৰিবলৈও কোনেও নিবিচ
কোনেও নিবিচাৰ, অ', অ', অ', অ'। তেওঁলোকেও হয়তো, বিচৰা নাছিল কিন্তু কি কৰিব।
উম।
এনে এ, সিদিনাখন কিবা এখন মেগাজিনত নে, সেই ফেচবুকতে তোমাৰ এনেকুৱা কিবা কাহানি ওলাল, ওলাই লিখিছিল আৰু কোনোবাই।
উম।
তাৰপিছত মই, মই, মই আৰু বেছিকে নপঢ়িলো। অকমান পঢ়াৰ পিছতে তোমাৰ কৰিলোঁ। উম, মই বেছি বেছিকে পঢ়া নাই কাহানীটো, মানে বেছিকে পঢ়িলে আৰু তোমাৰ সেই নহয় এ, কি উম। এইবোৰ আকৌ মনলৈ আহি থাকিব যে, ইমান বেছিকে
বনালা?
অ', বনাই হৈ গ'ল। মই অফিচৰ পৰা আহিয়ে সোনকালে বনাই দিওঁ।
অ', তাকে তোমাৰ কাহানীটো শুনি মোৰ এতিয়া ভয়ে লাগিল ৰ'বা। একো নাই বাৰু, একো নাই ভালে লাগি লে অলপমান শ্বেয়াৰ কৰিলা, মইয়ো এইবিলাক মানে অভিজ্ঞতা মানে শুনিলে মানে এটা হেৰি হোৱা যায় ন'! যে জানিছোঁ এইটো কাহানী, এনেকুৱাও হয়।
কেতিয়াবা ধৰা এনেকুৱা কিবা তোমাৰে হ'ল দিয়া, এনেকুৱা কিবা ফ্লেট ল'ব লাগে।
অভিজ্ঞতা হ'ল অ', এটা ভালকে চাই চিতি টি পেলাই ল'ব লাগে তাৰ মানে।
অ', অ', আৰু ধৰা উম, আমি যোনে যি এ, মানে কি প্ৰেয়াৰ কৰাটো চবৰে বেলেগ, বেলেগ ন'! ৱে অফ প্ৰেয়াৰ চবৰে বেলেগ, বেলেগ ন? কোনোবাই আমি ধৰা পূজা পাতল কৰোঁ, কোনোবাই বাইবেল পঢ়ে, কোনোবাই কোৰান পঢ়ে, কিন্তু পাত এটা সোমোৱাৰ পিছত, সোমোৱাৰ আগতে আমি অকমান নিজকে প্ৰেয়াৰ কৰি ঘৰটো বা য'তে থাকা, জেগা অ', অ', অ', অ', অ', অ'।
এই-এইটো লওঁৱেই আৰু হিন্দু ধৰ্ম বা মানে যাৰে যি নহওঁক। ধৰা মুছলিম, মুছলমান মানুহে নামাজ পঢ়ে, নিজা, নিজা ধৰ্ম থাকে। নিজৰ ধৰ্ম অনুসৰে তাৰমানে ভগৱানক শুদ্ধি কৰি লয় আৰু ঘৰ।
অ', অ', নিজৰ অ', সেইটো ধাৰণাটো বেলেগ হ'ব পাৰে ধৰা, কৰা কৰ্মখিনি বেলেগ, বেলেগ টাইপৰ হ'ব পাৰে হয়, নে নহয় চবৰে? কিন্তু সেইটোৱে মানে কি কৰি ল'ব লাগে, মই বিশ্বাস কৰোঁ আৰু মানে। আমাৰ যে পুৰণা কিছুমান যে আছিলে, তোমাৰ যে এনেকুৱা কৰিব লাগে এনেকুৱা কৰা নীতি নিয়ম। এইবোৰৰ কিন্তু, একদম বিজ্ঞানসন্মত কিছুমান কাৰণ আছিলে। হয় নে? আছিলে আমিহে আজি, কালি যিমানে মানে সেই হৈ গৈছো আৰু, আমি মানে ন, মনা হৈ গৈছো বস্তুবোৰ। কিন্তু,
সময় নোহোৱা হৈ গৈছে নহয়। সেইটো এটা হয় মানে চবেই নিজৰ, কামতেই ব্যস্ত হৈ গৈছে আৰু, অ
কিন্তু এইটো একদম সেই নোহোৱা নহয় আৰু মানে।
নোহোৱা নহয়। এইবোৰতো সঁচা কথা আগতে কি আছিল নাপায় বুলি কৈছিলে। এতিয়াতো, চ মানে বৈজ্ঞানিকভাৱে, ভাবিলেও তুমি সেইটোৱে উত্তৰ পাবা। মানে চবৰ চব বস্তুৰে এটা বৈ বৈ বৈজ্ঞানিক যুক্তি থাকে। কিন্তু আগৰ দিনত আমাৰ নাপায় বুলি বা পাই বুলি সেই হিচাপে কৰি থৈ দিছে।
অ অ।
উম দিয়া, ঠিক আছে দিয়া অ অ অ। অঁ পিছত ভালকে কথা পাতিম দিয়া, লগ পাম দিয়া অঁ থৈছোঁ।